হেল্ল' অ শুনা পাইছে ন। অ 'অ, ' আপোনাৰ খবৰ ভালনেে? অ' অ 'অ 'মোৰো ভালে আছে
অ আপুনি দিনটোৰ আৰম্ভ খিনি কেনেকৈ কৰ আপুনি।
অ' অ' ৰাতিপুৱা মই মানে উ পাঁচ বজাতে উঠিছো আজি
অ
তাৰপিছত অলপমান খোজকাঢ়িলোঁ। তাৰপিছত অলপমান ব্যায়াম চায়াম কৰিলোঁ। আৰু তাৰ পিছত ব্যায়াম চ্যাম কৰি আহি গা পা ধুলোত তাৰ পিছত মন্দিৰত অলপমান পূজা অৰ্চনা কৰিলো তাৰ পিছ তাৰছ'ত মোৰ কামত মানে এতিয়া মানে যাব লাগিব। উম মানে মই ৰাতিপুৱা মানে সদায় শুই উঠিয়ে আগত পানী খাওঁ। তাৰপিছত গৰম পানী খাওঁ। গৰম পানীতটো একদ শৰীৰৰ কাৰণে বহুত ভাল মানে। মই মানে আপুনি আজৰিত উম উম আপুনি আচৰিত হ'ব যে মই গৰম দিনতো গৰম পানী খাওঁ ৰাতিপুৱা অ' সেইটো গৰম পানী খালে মানে দেহাৰে সেইটো ভিতৰ যিটো টক্সিক থাকে সেইটো একদমৰ উম সেইখিনি মানে ওলাই যায়। বস্তুখিনি ভাল হয় মানে সেইটোৰ কাৰণে। হয় তাৰ পিছত মই দুই ঘন্টাামান মানে অলপ ৰঙা চাহ বা এনে দুই ঘণ্টামান খোজ ি বি্ু দি খ আৰু পিছত কামত যোৱাৰ আগতে অলপমান ভাত খাই লওঁ। যাতে দিনটো অলপ ভাল ভালে থাকে। কামত যাতে ব্যস্ত হৈ থাকিব পাৰো। নহলে দিনটো ভাগৰ লাগিব ন নাখালে। দিনটোতো কামতে থাকিব লাগিব ন ঘন্টাত ঘন্টা কৰি উম বাৰু আপুনি আমিষ নে নিৰামিষ।
দুটাও দুইটাই মই
অ দুটাইমান অ' অ' মানে দুটাই অ ত মইো দু তাই ময়ো ভাল পাওঁ ময়ো আমি কাৰণে আমক
কিন্তু মই নিৰামিষ তো এপ্ৰফাৰ কৰো। কাৰণ এইটো যিটো উ হজমৰ কাৰণে ভাল হয়। আৰু জল্দি হজম হয়টো মই সেই কাৰণে দুই খাও কিন্তু এইটো মই প্ৰেফাৰ ক আৰু মই এইটো দিনটোৰ আৰম্ভখিনি মইতো মই এতিয়া প্ৰায় ইয়াৰ কাৰণে মই এটা উম, উ কি কয়, এইটোোক ৰুটিনৰ পৰা মই উ দিনটো আৰম্ভ কৰি কৰো আৰু পুৱোৱা সোনকালে যিটো উঠি কিছু সময় নিজৰ কামৰ পৰিকল্পনা কৰি সৰি সমগ্ৰ দিনটোৰ কাৰ্যকৰী উ ভাবে পাৰ কি কৰিব পাৰো এইটো ভাল আৰু মই ব্যক্তিগত ভাৱে ৰাতিপোৱা হমেখিনি পৰীক্ষাৰ প্ৰস্তুতি বা মই হয় ইংৰাজী বৃদ্ধি কৰে আৰু গতি হা হা আৰু দিনটোৰ আৰম্ভণিতে যদি আপুনি এটা কঠিন কামটো সম্পন্ন কৰে উম সিদ্ধান্ত লয়নে তেন্তে আপোনাৰ যিটো দিনটোৰ বাকী সময়খিনিয়ে অতি স্বাভাৱিক আৰু যিটো মানসিক চাকিন এটা এইটো সেইটো চাফিন হৈ পৰে আৰু মইতো বেংগলী মিডিয়ামৰ পৰা পঢ়িছো ত' সেই কাৰণে মই মোৰ বাবে এটা ইংৰাজী বিচয়টো মোৰ
উম অঁ ডাঙৰ এটা বিষয় অ সেইটোৱে আৰু সেই আজিকালি যে প্ৰত্যেকটো খোৱা বস্তুত যে ইমান ভেজাল ওলাইছে আপুনি জানেনে
হয় হয়
শাক পাচলিত আজিকালি প্ৰত্যেকটো বস্তুত যি খাবা তাতে সেই যে মাজতে শুনা পাইছো যে চাইনা পৰা বোলে ক'ত বোলে প্লাষ্টিকৰ বোলে চাউল আহে তাৰ পিছত কণী এইবিলাক যে সেইটো বোলে প্লাষ্টিকৰ কণী এইবিলাক মানুহ এনেইতো ভেজাল খাই আছে আৰু সেইবিলাক যদি আৰু পৰা আহে তেওঁ কেনেকুৱা হ'ব কচোন
পাম অইল এইটো মিক্স
পাম অইল মিক্স কৰি আছে সেইকাৰণেটো মোক কিছুমান মানে আৰু এতিয়া মই চোৱা মইতো দুটাই খাই ভাল পাওঁ কিন্তু বেছিভাগ মই নিৰামিষটো মইয়ে প্ৰিফাৰ কৰো কিন্তু কিন্তু এতিয়া ময়ো ভয়ে খাওঁ যে শাক পাচলিতো যে ইমান কৃত্ৰিম সাৰ প্ৰয়োগ কৰি আছে
ভাল নহয় কি খাব উম আগত অঁ কি খাব শাক পাচলিও বেয়া উম নন ভেজো বেয়া ইংলিছন আৰু কিবা কিবি
আমি কি খাওঁ আমি খোৱা বস্তু বোৰ বহুত মানে চাই চিতি এতিয়া মানে খাব লগা হয় ইমান মানে যে এইযে কৃত্ৰিম ঔষধ বৰ শাক পাচলিত যে দি আছে ইমান তাৰ কাৰণে পাচলিৰ পৰা কিছুমান ভিটামিন যিবিলাক বস্তু আছে সেইবিলাকেই দেখোন নোহোৱা হৈ আছে সেইকাৰণেতো আমাৰ শৰীৰত উম কৰো বহুত কৰোঁ
নহয় এইটো কৰা ভাল নহ
মানে কৰো মানে কেতিয়াবা এনেকুৱা হয় এতিয়া মই সেইদিনা মই বজাৰত গৈছিলো ঠিক ঠিক আছে বজাৰত গৈছিলো ত বজাৰৰ পৰা মই দুই কিলো মানে জিকা লৈ আহিলো জিকা লৈ আহিলোঁ জিকা অনাৰ পিছত মানে সেইটো মই ৰান্ধিলো হা ৰান্ধাৰ পিছত জিকাতটো অলপমান মানে পাচলিতো মই কিহৰ কাৰণে কেনেকে বনাইছিলো যে মাছ ঠাচ এনেকে দি বনাইছো ভাবিছিলো ভালকে খাওঁ তাৰ পিছত মানে কি সেইটো কি তিতা তিতা এনেকুৱা ভাৱ হ'ল তাৰপিছত মই ভাবিলোঁ আছে ইমান মানে ভালকৈ বনালোঁ সেইটো তিতা কিয় লাগিলে তাৰপিছত মই কি কৰিলো সেই যে জিকাটো আছে বাকী যিকেইটা পৰি আছে সেইকেইটা মই মানে টেষ্ট কৰি চালো কেঁচাতে যেতিয়া কাটিম আৰু টেষ্ট কৰি চালো এনেই জিভাত লগাই দিলো জিকাকেইটা তিতা লাগে এৰাম এইটো আৰু কি ধৰণৰ তাৰ পিছত মই ভাবিলো এইটো উম পচা নাই জিকাতটো ভালেই আছে কিন্তু তিতা বস্তুটো
অঁ
অঁ তিতা লাগিছে একে এককেৰাহি মানে এ চব্জি গোটেইখিনি পেলাই পেলাই দিলো মই বুজিছা না ত' তেনেকুৱা ম মই এতিয়া মই সেইটো পেলাই নিদি কেনেকে খাওঁ এতিয়া। সেই জিকাটো যে তেতিয়া-তেতিয়া লাগিছে।
হম-হম আৰু মোৰ বাবে মোৰ বাবে যিটো খাদ্য অপচয় কৰাটো এটা ভাল নহয় কাৰণ যিটো এইকমে এক মানুহো আছে ঠাইৰ যেতি উম, ভকত দিন গাটাব লগা হয়-হয় আৰু তেনে অৱ তাত খাদ্য পলোৱাটো অনশ্চিত আৰু যিটো আপুনাতো উম, কিন্তু তিতা লাগিছে সেইকাৰণে কিন্তু কি এ কিছু কিছু মানুহ আছে এনেই পেলাই দেিয়।
পেলাই দিয়ে মানে সিহঁতৰ মানে এনেকুৱা সিহঁতৰ আহ মানে অভাৱ নাই ন।
অ-অ অভাৱ নাই সেইকাৰণে অভাৱ ন নোহোৱাৰ কাৰণে এইটো, পালাব নালাগে।
পেলাব নালাগে এতিয়া ৰাস্তাত আমাৰ কিমান চাবাচোন আমাৰ অ' ৰাস্তাত কিমান ভিক্ষাৰী গাড়ী ষ্টেচনত কিমান ভিক্ষাৰী গাড়ী কিমান খাব নোপোৱা মানুহ আছে কিছুমানৰতো ঘৰেই নাই যেনিবা। বেয়াই লাগে দেখিলে ঘৰ নাই এতিয়া মই। ট্ৰেইন ষ্টেশচন যাওঁ সদায় কিবা নহয় কিবা বহুত মানুহ এনেকে পৰি পৰি থাকে ৰাস্তা। তাত উ, লাই হওক ভাল মানুহেই থাকে এনেকে উম, অ',
নাপায় তেনে উ বিয়া কামতু
অ' বিয়া কামত সেইকাৰণতে সিহঁতে খাবও নাপায় কি পায় অ' সেই সেইকাৰণতে সিহঁতে বেয়া কামত ওলাই যায় ত এতিয়া সিহঁতৰ। ঘৰ নাই বাঢ়ি নাই এতিয়া ভগৱানে সিহঁতক এ কিবা চক্ৰত সিহঁতে এনেকুৱা হৈছে ত' এতিয়া সেইবিলাক ক আমি যিবিলাক এতিয়া মানুহৰ ইমান ধনী ধনী মানুহ আছে। আমিতো আমি গৰৱেই কব গলে আমিও আম আমাৰো একোৱ নাই। একোৱেই নাই আমাৰ কিন্তু আমাৰ কি কিমান কৰ কৰৰ প্ৰতি মানুহ বিলাক আছে। সিহঁতৰ ত বিলদিং উম, অ' আমিতো মানে কি মিডিল ক্লাচ ফেতে মইটো কব গলে মই মিড ক্লচ। নহয় একদম গৰ পে ক'ব গ'লে।
অহ-অহ, ত' তথাপিও যিটো খাৱাৰ অপচয় কৰিব। নালাগে মোৰ।
সেইটো অ' মই কি কৰোঁ মই সেইকাৰণে মই মানে খোৱা বস্তু ময়ো অপচয় নকৰোঁ। কেতিয়াবা মানে এনেকুৱা মই মন্ ন্দিৰে ঠন্দিৰে যেতিয়া যাওঁ ফুৰিব যাওঁ তেতি ৰাস্ত কিছু মানু্হ এ পৰি থাকে ভিক্ষাৰী থাকে সিহঁতক মই কিবা নহয় কিবা এটা খাব দিওঁ। তাৰ পিছত সেই ৰাস্তাৰ কুকুৰ-চুকুৰ বিলাক পাওঁ সেই কুকুৰ সিহঁতক। ফচালইচ যি পাওঁ আৰু ব্ৰেড চেড পা যিখিনি হাতত পইচা থাকে সিহঁতকো খাব দিওঁ ত মনতটো এটা ভাল লাগে।
হয়-হয় এইটো পছত
তেনেকুৱা আৰু মই খোৱা বস্তু ময়ো পেলাই নিদিওঁ।
অ' কিছু-কিছু মানুহ আবাৰ এইটোও কৰে মান লও আপুনি এইটো আজি, গৰম পৰিছে নাই তো ভাত পচি যায় তো এই ভাতবিলাক। সাঁচ বা যিটো যিটো হয় ন ত' ইবিলাক দি দে এইটোও ভাল।
সেইটোৱেই ত' ভাতি ভাত চাত এইবিলাক পেলাই দিব নালাগে। ভাত চাত এইবিলাক বাহিৰা কুকুৰ-চুকুৰ এইবিলাক খাব দিব লাগে যাতে সিহঁতৰো অলপমান পেটটো ভৰি ত' সেইটোৱেই আৰু। খাদ্যৰ অপচয় কৰাটো ভাল নহয় ময়ো কওঁ কিন্তু এইটো চবৰেটো নিজৰ-নিজৰ জ্ঞানৰ কথা ন। এতিয়া মই যিটো ভাবো মোৰ মনত যিটো বেলেগৰ প্ৰতি যিটো দয়ায়া ভাৱ থাকে। জীৱ জন্তুৰ প্ৰতি বেলেগ মানুহৰ প্ৰতি সবৰে মনটোতো তেনেকুৱা।
তেনেকুৱা নহয় অ - অ। সকলো মানুহ বিলাক যদি ভাল হয় তেন্তে বিয়াকে হব। ন সেইটো আৰু। ভগৱান বেয়া আৰু ভাল মানুহৰ। সকলক বানাইছে।
উম, সেইটোৱে আৰু ভগৱানে ভাল বেয়া সব চবকে এতিয়া হাতৰ পাঁচটা আঙুলিতটো।
হয় হা - হা চমান নহয়।
অ', সমান নহয় এতিয়া আপোনাৰ মনত বাকী আছে মোৰ মনত বাকী আছে আপুনি গম নাপায়। মোৰ মনত কি আছে আপুনি গম নাপায়। পায় আৰু আপোনাৰ যটো আছে সটো মই গম নাপাও তেনেকুৱাই আৰু। তেনেকে দুুনীয়াখন চলি আছে। ত' সেইটোৱেই আৰু এতিয়া মানুহৰ যে ইমান কিছুমান দেখিবাচোন মানুহৰ আহ - আহ উ - উ। এই যে ইমান বেমাৰ হৈ আছে। এইেই খোৱা বস্তুৰ কাৰণেতো বেমাৰ হৈ আছে মানুহৰ। বা ইমান যে খোৱা বস্তুত ভিটামিনে নাই উম - উম এইটো। খাদ্যৰ বেমাৰ হৈ আছে ফাৰ্মাচীত খালি মানুহৰ ভিৰ মানুহৰ ভিৰ। খালি ঔষধ লয়- খালী ঔষধ লয় আৰু এই যে হস্পিতালে - হস্পিতালে খালি মানুহ। আচছা ঠিকে আছে দিয়া অকে উম- উম।